অ শুনি মাতো শুনিছে নাই।
অ শুনিছো কোৱা, নহয় নেট টো প্ৰব্লেম দি আছিলে চাগে।
অ তাকে মানে এ তোমাৰ আগৰ এবাৰ ফোন কৰিলো দুবাৰ কৰিলো দুবাৰে কাটা গ'ল অলপ টাইমৰ পিছত মানে ফ'ৰ মিনিট হোৱাৰ পিছতে কাটা গ'ল ফোনটো।
অ।
তাৰ পৰা তেতিয়ালৈকে নেট টোৰ প্ৰব্লেম হৈ আছিল।
হ'ব পাৰে চাৰ্ভাৰ ডাউন।
হম হম।
কোৱা।
তাকে। বাকী পঢ়া পাতি কেনেকুৱা চলিছে?
কি ক'লা?
পঢ়া পাতি কেনেকুৱা চলিছে তোমাৰ?
ভালেই, মানে ভাল মানে কি এতিয়া কি মানে মানে চলি আছে আৰু।
অঁ এতিয়াতো আৰু গৰম বন্ধ হা হা, এতিয়াতো গৰম বন্ধ আৰু কতনো পঢ়া যাব।
উম। মই এটা দুটা বহি মানে বুক পাইছো আৰু সেইটোয়ে পঢ়ি আছো, ৰিডিং মাৰি আছো এইবোৰ।
অঁ অঁ ভালে দিয়া, এতিয়াৰ পৰা মানে পঢ়ি থাকিলেহে পিছলে ভাল হ'ব। মানে অলপ অলপ চাই থাকিলে আৰু।
অ'।
বাকী কলেজ মানে নতুন নতুন কলেজ যাবলৈ মানে ভাল মানে ইচ্ছা যাই আছে নে যাবলৈ?
মানে ইচ্ছাতো হৈ আছে বহুত নাৰ্ভাছ হৈ আছে। মানে মোৰ যোনটো শুনা মই যোনটো কলেজ বিচাৰিছিলোঁ সেইটোতে পালো, ফাৰ্ষ্ট লিষ্টতে পালো। কিন্তু যে এতিয়া মোৰ বুকটো ঢপ ঢপ কৰি আছে, কা কপি আছে মোৰ বুকুটো।
একো নাই এইবিলাক এইবিলাক ভাবিব নালাগে নতুন নতুন হ'বই আৰু ফাৰ্ষ্ট দিনা গৈয়ে তোমাৰ মানে এইবিলাক নোহোৱা হৈ যাব নাৰ্ভাচ, ভয়।
অঁ, মানে এনেতো টেনচন নাই মোৰ বা‌ হ‍ঁতে আছে। ফ্ৰেণ্ড এটা আছে, মানে ফ্ৰেণ্ড মানে কি তাইও মোৰ লগতে একেলগে ফাৰ্ষ্ট দিন কলেজ যাব।
অঁ অঁ, মানে একে ডিপাৰ্টমেণ্ট নে? লগৰ জনীৰ অ' একে ডিপাৰ্টমেণ্ট হ'লে ক থা নাই মানে লগৰ এজনী থাকিলে অলপমান সাহস আহে দিয়াচোন। না অকলে থাকিলেহে ভাল নালাগে।
অ' মোৰ বাওটো মানে মোৰ বা যে থাৰ্ড চেমৰ হয়। তাইও মানে এছএমিছ মিডিয়ামে লৈছে ন।
অঁ অঁ।
এইকাৰণে ভয়টো লাগি আছে তাইৰো কিন্তু, অলপ অলপ তাইৰ হেঁ তৰ কাৰণে মানে ঠিক আছে অলপ মানে মই তেজপুৰ কলেজ তে ভাবিছিলো কিন্তু তাৰ পিছত ভাবিলো যে এইটো দৰং কলেজত মানে চান্সটো বহুত কম পায় মানুহে, চাও মানে এপ্লাই কৰি থৈছিলো যদি পাই যাওঁ যাম আৰু। পিছত মই পাই গলো মোৰ ফ্ৰেণ্ডে নাপালে। তাৰপিছত,
উম কোৱা।
কিন্তু তাই স্কটত আকৌ এডমিচন লৈছে এছএমিছত।
অঁ ভালে, মানে
পইচা দি পে মানে পইচা দিছে যে এইকাৰণে বেছি জল্দি হৈ গৈছে।
অঁ মানে এতিয়া মানে ভয়টো লাগিবই বাৰু কলেজ নোযোৱালৈকে। কলেজ যোৱাৰ পিছত ঠিক হৈ‌ যাব আৰু মাত্ৰ ফাৰ্ষ্টৰ দিনা তোমাক আ ইন্ট্ৰডাকচনটো দিব লাগিব আৰু। কৰ পৰা আহিছা কেনে কি কৰিছা বা আগতে মানে কি পঢ়িছিলা। সেনেকুৱা অলপমান শুধিব সেইখিনি ভালকে ক'লেই হ'ল, হৈ যাব।
কোনে সুধিব মেমে সুধিব ন।
অঁ মানে গোটেই বিলাকৰ ওচৰতে সুধিব মেম'। তিয়া মানে কব আৰু তে নিজৰ নিজৰ পৰিচয় দিয়া, ত তুমি থিয় হৈ হৈ এটা এটাকে দিব লাগিব।
কি ক'ম যে মই সেইটো সেইটো কলেজ ফ্ৰম স্কুলৰ পৰা আহিছো মোৰ নাম এইটো এইবোৰ কব লাগিব।
টো ক'লা বা তুমি মানে ক'ৰ পৰা আহিছা। কি পঢ়িছিলা সেইখিনি ক'লেই হ'ল। বেলেগ নাই একো, ইমান মানে ভয় খাব লগা নাই। বা প্ৰথম দিনা নকলেও যেতিয়া তোমালোকে ফাৰ্ষ্ট ক্লাছ কৰিবা। তেতিয়া তেতিয়া হ'লেও মানে তেতিয়াও কব দিব পাৰে।
অঁ
আমি তেতিয়া গৈছিলোঁ ফাৰ্ষ্টৰ দিনা, আমাক মানে আ তে ডিপাৰ্টমেণ্টটো ডিপাৰ্টমেণ্টে মাতিলে, মাতি পেলে আঁ জুনিয়ৰ বিলাককো মাতি মানে চিনিয়ৰ বিলাক বিলাকো মাতিছিলে। সেনেকে মানে চবৰে আগত নিজৰ নিজৰ পৰিচয় দিব দিছে, সেয়াই আৰু সেইখিন্টিয়ে। বাকী ফাৰ্ষ্ট অঁ চিনিয়ৰবিলাকো মানে চিনাকি কৰাই দিয়ে ন। এতিয়া মানে ডিপাৰ্টমেণ্ট‌টো তোমালোকৰে হৈ গ'ল এডমিছন লোৱাৰ দিনাৰ পৰা। সেইকাৰণে কয় আৰু। সেয়ে মানে মানে মেমহঁতে কয় আৰু যে এইটো তোমালোকৰে ডিপাৰ্টমেণ্ট। তোমালোকে কেনেকে ভাল কৰি মানে আগবঢ়াই নিব পাৰা। সেইবিলাকৰ ওপৰত কয় বাকী তোমালোক ক'ব লাগিব।
অঁ
চবৰে বেলেগ বেলেগ থাকে ন, আমাক এতিয়া ফাৰ্ষ্ট এদিনাই দিব দিছিলে, তোমালোকৰ পিছতো দিব দিব পাৰে।
অঁ অঁ
আৰু জানাইতটো ৰেগিঙৰ কথাতটো জানাই আৰু।
অঁ যে গম পাওঁ।
অঁ মানে সেনেকুৱা ৰেগিং নহয় আৰু, মানে ধৰি লোৱা তোমাৰ যোনদিনা ফ্ৰেছাৰ্ছ হ'ব। সেইদিনা মানে চিনিয়ৰ বিলাকে অলপমান কৰিব আৰু এই নাচিব দিব বা গান গাব দিব। সেইখিনতেয়ে আৰু, বেলেগ একো নাই।
কৰিব দিয়ে নেকি? মই ফ্ৰেছাৰ্ছ নাযাওঁ তেনেহলে।
মানে আমাৰ কেনেকুৱা হৈছিল, আমাৰ ডিপাৰ্টমেণ্ট মানে বেছি ছোৱালি নাই। হলে অঁ বিশটা মান নি কিহে আছে মানে আমাৰ আমাৰ ক্লাছত। আৰু হলে সেনেকে ফেশ্বন চ ফ্ৰেছাৰ্ছৰ দিনা মানে মেম হঁতৰ আগতে অঁ মানে প নিজৰ ইন্ট্ৰডাকচন দিব লাগিব, যাই ফালে তাকো মায়কৰ আগত। দেন তোমাৰ তাৰ পিছত অঁ মেমহ হতে যাব তাৰ। পিছত দৰ্জা চৰ্জা চৰ্জা মাৰি দিব, মাৰি দি কিনে মানে চিনিয়ৰ বিলাকে তেতিয়া কৰিব আৰু মানে কি কৰে?
অঁ
বেছি একো ভয় খাব লাগে একো বেলেগ কৰিব নোৱাৰে সেইয়াই আৰু। যে তোমাক সুধিব তোমাৰ হবিটো কি? তুমি ধৰি লওক ক'লে ডান্স বুলি ক'লা তোমাক ডান্স কৰিব নিদিয়ে তোমাক গান গাব দিব।
হয় নেকি?
তুমি যদি ক'লা যে, মোৰ হবিটো গান মানে গান গোৱা হবি। তোমাক গান গাব নিদিয়ে, তোমাক তাতে ডান্স কৰিব দিব নহ'লে কবিতা আবৃত্তি কৰিব দিব মোক কোৱা মানে অ'। তুমি মান যিটো কৰিব নিদিবও পাৰে।
অ', তুমি ফাৰ্ষ্ট ইয়োৰ চছেকেণ্ড ইয়াৰ ক'ত পঢ়িছে? স্কুলত নে কলেজত?
কোনে মই?
উম।
কাৰ কথা কৈছা? মোক সুধিছা? অ', সেই মই অ', ক্লাছ মানে কলেজত নহয়, বেলেগ এখনত পঢ়িছে সেইখন মানে জুনিয়ৰ হয়, আৰু আমাৰ কলেজ খনৰ নাম জুনিয়াৰ আছিল।
অ'।
জুনিয়ৰ কলেজ মানে ওৱানৰ পৰা টেন লৈকে কলেজত পঢ়িলো। তাৰ পিছত মানে আমাৰ ইয়াতে অকল দুখনে প্ৰাইভেট কলেজ আছে, মানে হাই চেকেণ্ডেৰীৰ বাবে আৰু। ইফালে চবেতো প্ৰাই পঢ়ে বাৰু মানে হায়াৰ ছেকেণ্ডাৰী পিছত। তাতেই পঢ়িব মন কৰে। বাৰ মানে চৰি এইয়া টেনৰ পিছত আৰু। মেট্ৰিকৰ পিছত। তাৰ পিছত এয়া জুনিঅৰত পঢ়িলো দুবছৰ তাতে দুবছৰে অকল মানে। হাই চছেকেণ্ডাৰীয়ে পঢ়িব লাগিব তাৰ পৰা তাত তাত তাতে পাঁচ কৰা পিছত, এই গুৱাহাটী পাণ্ডু কলেজ শুনিছা?
অ', অ', চিনি পাও মানে নাম শুনিছো।
অ', অ', তাতে এডমিশ্যন ললোঁ। বাত মোৰ মানে হেন্দিকত পঢ়িবৰ বহুত ইচ্ছা আছিল সৰুৰে পৰা। তাতে এপ্লাই কৰোতেটো নাপালো ত' পাণ্ডটো কৰি থলোঁ লৈ ললোঁ আৰু।
অ', এতিয়া তোমাৰ যেতিয়া গ্ৰেজুৱেচন হৈ যাব তেতিয়া কি কৰিবা মানে কি পঢ়িবা?
অ', আমিতো ভাবা নাই নাজানো কি কৰো মানে এতিয়ালে সেনেকে ভাবি বই পৰা নাই মানে মই যিটো ডিগ্ৰী কৰি আছো মোৰ মানে বিয়ে কৰাৰ কথা নাছিল। মোৰ এল এল বি কৰা কথা আছে।
অ'।
মানে ওৱান মাৰ্কৰ কাৰণে নাপালো সেনেকুৱা। তাৰপিছত আৰু ডিগ্ৰীটোতে মই নাম মানে নাম লগালোঁ এতিয়া আৰু ডিগ্ৰীয়ে পঢ়ি আছোঁ। তাকে মাজ মাজ কিবা কিবি মানে কিবা কিবি পৰীক্ষা দি থাকো আৰু। এতিয়া ডিগ্ৰীটো কম্প্লিট হোৱা পিছত চাও কি কৰোঁ।
তুমি এক কাম কৰা ডিগ্ৰী কমপ্লিত হৈ যোৱাৰ পিছত কোনো এটা কৰ্চ লৈ কেনে ভাল এটা কৰ্চ লৈ কেনে পঢ়ি ল'বা।
অ', সেইয়াই কৰিম আৰু।
মোৰো সেয়াই কৰিব লাগিব মোৰ। মইতো ভাবিছিলোঁ যে কমাৰ্চ লৈ পঢ়িম বুলি।
অহ অহ।
তাৰপিছত আৰু নহ'ল কমাৰ্চ লৈ।
উম মই তোমাক তোমাৰ মোৰ মানে অহ বি এ কৰাৰ একো মান মোৰ। চেইম আছে‌ তাত তাতে মই লাইন পঢ়িম। ন নহল আৰু তাই পঢ়ি আছোঁ। দে চাৰি বছৰ ন আৰু আমাৰ
তোমাৰ ফালকে বৰষুণ দি আছে নেকি।
অহ আপোনালোকে চোন কয়
এই ইমান এতিয়া গৰম দি আছেঔ ইমান গৰম।
আমাৰ ইয়াত বিৰাদ জোৰকে বৰষুণ দি দিছে মানে এই এতিয়া দিলে এই যে অহ এই মাএ দি দিছে।
অহ এই কাৰণে বৰষুণৰ অহ কাৰণে নেট টো প্ৰব্লেম দি আছে চাগে।
অহ অহ সেইকাৰণে।
পিছত ৰাতি কি দি খাবা।
ভাত মায়ে কিবাৰ বনাই আছে। আমা ৰুটি খাম চাগে মানে আমি ৰা কি বেছিক কুটি আছ।
অহ
উম মায়ে বা কি বনাই আৰু।
অহ।
তোমালোকে কিমান শুৱা ৰাতিটো।
কি ক'লা।
ৰাতি তোমালোকে কেতিয়া শুৱা।
‌এ তোমাৰ চাৰে দচটা এঘাৰটা।
অহ অহ। আমিও সিমান মানতে শুও মানে খুব বেছি লাজ এই ঘৰত আৰু
অহ আমাতো কেতিয়াবা বাৰটাও মানে চাৰে এঘাৰটা মানো হৈ যায়।
হয় মানে আমাৰ দাদা কামৰ পৰা আহি অলপ দেৰি হৈ বাৰটা বজাত কেতিয়াবা এটাও বাজে। এ ৰৈ ৰো থাকো আৰু দাদলে
অহ অহ এহ হেল্ল'
উম।
ভেকোৰিটো এইটো খাইছ নে।
হা
কোৱা নাই একো।
অহ খালোঁ খালোঁ চাহ খাই গাখীৰ চাহে খালোঁ বাৰু। তোমালোকৰ এয়া কলেজৰ এয়া ইউনিফৰ্ম কেনেকুৱা মানে।
অ তোমাৰ - কেনেকাে মানে কুৰ্তি আৰু পে কুৰ্তি পেন আৰু ই -
অ অ সেনে আমাৰ এইবোৰ এ মানে ইনিফৰ্মটো - চেঞ্জ কৰি দিলে। ইমান বেয়া লাগিছে বন্ধুৰ আছিল সেইটো মানে বেছি ভাল লগা আৰু।
অ আমাৰ বেয়া আমাৰ লগত - কৰা না, আগৰ পৰা যোনটো আছিলে ন একদম আগৰ পৰা ফাষ্টৰ পৰা সেইটোৱে আছে।
আমাৰ সেই সেইটোৱে আছিল, এইবাৰ চেঞ্চ কৰি দিলে। মানে কেনেকুৱা নাপায় মানে
অ।
চোৰণীখনো কেনেকুৱা দিছে এখন। কিন্তু আগৰি জোনটো ড্ৰেছ ইমান ধুনীয়া লাগিলে।
অ।
এনেকুৱা এনেকুৱা অকল আমিয়ে আৰু ফাৰ্ষ্ট ইয়েৰবোৰে আৰু। বাকী চিনিয়ৰ বিলাক সেই সেইবোৰেই ড্ৰেছ আক। পিছত, আমিহে বেলেগকে দেখি পাওঁ।
অ।
স্কুটি পাইছা নে?
ম শুনি আছো তোমাৰ কথাটো ইমান ক্লিয়াৰ অহা নাই।
নহয় নহয় তুমি স্কুটি পাইছানে এইবাৰ?
সেই নাই।
কি ক'লা?
আৰু এইবাৰ, এইবাৰৰ পৰা আৰু স্কুটিও নিদিয়ে।
নিদিয়ে নিযুত মাইণা বঢ়াই দিব নেকি?
অ অ নিজুত মইণাটো অলপমান বঢ়াই দিব।
সেইটোতো অক্টোবৰৰ পৰাই দিব।
অ মানে আমি আগষ্টৰ পৰা এ ফৰ্মবোৰ ফিল আপ কৰিব পাৰিম বাকী অক্টোবৰৰ পৰা - ষ্টাৰ্ট হৈ যাব।
এই বেছি নাপাওঁটো তোমাৰ চাৰি মাহ কি পাঁচ মাহ এনেকা টাইমতে পাইছো ছেকেণ্ড ইয়াৰত চাৰি মাহ-
অ আমি অ সেনেকুৱাই চাৰি মাহনে কিবা পাইছোঁ।
তে ফাৰ্ষ্ট ইয়েৰটো আমালোকে মাত্ৰ ছেভেন থাউজেণ্ড পাইছিলোঁ কৈছিলে যে টেন থাউজেণ্ড দিব বুলি- ছেভেন থাউজেণ্ড পে-